হেল্ল'
হেল্ল'
অ শুনিছা
অ শুনিছো শুনিছো এতিয়া শুনিছো কোৱা
হয়াই
হেল্ল'
কি খবৰ
আছো এনে তোমাৰ
মোৰ মাতটো ক্লিয়াৰকে আহিছে
অ এতিয়া আহিছে প্ৰথমতে অহা নাছিলে এতিয়া আহিছে
অ অ ঠিক আছে খবৰ ভালেই তোমাৰ
ভালেই তোমাৰ ভালনেে
উম ভালেই মই এনে কিতাপখন মেলি বহি আছা তুমি
অ মই এনেই চিলাই কাম এটা কৰি আছিলো এতিয়া সে চিলাই আছে আছ কিবা এটা চিলাই আছো আৰু
অ অ ভাত খোৱা হলনে
ভাত নায়ে খোৱা খামহে ভাত বনোৱাই নাই বনাবলৈ যামহে এতিয়া তুমি খালা নেকি
অ আমি খালৱে মোৰ জল্দি খোৱা হয় ভাত
অ কিহে খালা ভাল
ভাল আজি নিআমিষে আছিলে
হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' মোৰ ভইচটো গৈছে নে
অহা নাই কিবা হাঁহি থকা নিচিনা মাত এটাহে আহিছে
অ এই নহয় এই কিবা এটা কথাত হাঁহি উঠিলে
অ তুমি হাহিচা মই ভাবিছো বেলেগৰ ক চাউন আহিছে
অ নাই নহয়
হাঁহিলা কেলে
নহয় এনেই।
অ
ভাত বনোৱা হ'লনেে নাই বেলেগ কোনোবা বনাই আছে
নাই বনোৱা বনামহে দেৰিকে বনাম
অ চিলাই কাম কৰিছে মানে কি এ আপুনি কি অৰ্ডাৰ চৰ্ডাৰ লয় নেকি
এ অৰ্ডাৰ নহয় মোৰ নিজৰ ঘৰৰ এনেই কিবা কিবি কিছুমান কাপোৰ থাকে যে চিলাবলৈ
আহ আহ
তুমি পঢ়ি আছা কোন ত অ তুমি পঢ়ি আছা
পঢ়ি আছো মানে এনেই কিতাপ এখন এনে কিতাপ এখন চাই আছো উপন্যাস এেইখন
অ তোমালোকৰ এক্জাম কেতিয়া পৰা হব মই উপন্যাস পঢ়োঁ মাজে মাজে কেতিয়াবা ভাল লগা হ'লে কিছুমান ভাল লগা হ'লে মানে পঢ়োঁ আৰু
অ কিছুমান কিতাপৰ কিছুমান ভালে লাগে বাৰু ৰে পঢ়ি
মাতো অহা নাই
সকলো সকলোে কিতাপ পঢ়ে মানে উ সকলো লিখা কিতাপ পঢ়ে নে ভাল লগা কোনোবা লিখকৰহে পঢ়ে
তেনেকুৱা মানে কি কিতাপ তেনেকে আজিকালি বৰ বেছিকে কিতাপ পঢ়া নহয় বেছি মোবাইলহে চোৱা হয় সেইটো কাৰণে কিতাপ কেতিয়াবা দুই এ উপন্যাস পহো ভাল লগা উপন্যাসে আৰু কিছুমান এ তেনেকে লিখক বুলি নহয় আৰু
অ আজিকালি মোবাইলতে চব আছে আহিয়ে যায়
অ সেইটো কাৰণে মানে বৰ বেছি এটা কিতাপত ইমান হেৰি কৰা নহয় বেছিভাগ মোবাইলহে চোৱা হয় চিৰিয়েল টৰিয়েলবোৰহে চোৱা হয় উপনয়াসবোৰ ইমান মানে বহি বহি অ পঢ়ি থাকও মানে এনেকুৱা হয় সময় বহুত বেছি লাগ উপখন শেষ নহলে মানে বেয়া লাগে শেষ হলেহে শেষ হক এ কামবোৰ থাকি যায় সেইটো কাৰণে মানে উপনয়াসবোৰ তেনেকে ইমান পঢ়া নহয় চিৰিয়েল বোৰ আকৌ কম সময়ৰ ভিতৰতে হয় যে সেইটো কাৰণে মানে ভাল লাগে আৰু সেইটো কাৰণে ভাল লাগে আৰু চিৰিয়েলবোৰ চাই
পঢ়াতকে পঢ়াতকে চোৱাই বেছি ভাল
অ চোৱাতটো বেছি ইণ্টাৰেষ্ট লাগে আৰু
অ আজিকালি পঢ়িও ভালে লাগে বাৰু
অ অ অ তুমি উম কি পঢ়ি আছা
এ এইটোে ক'ব নোৱাৰিম দেই মোৰ পঢ়া আচলতে পাম্পিত হ'ল আহ হেল্ল'
হেল্ল'
হেল্ল হেল্ল শুনিছ ন ম ভ
অ এতিয়াহে শুনিছো মাজে মাজে নুশুনা হৈ গৈছো যে কেলে
অ চ ন প্ৰব্লেমো হ'ব পাৰে
নেটৱৰ্কৰ প্ৰব্লেম হৈছে চাগে
অ হ'ব পাৰে ভাত কি কি বনাব আজি
আজি কি বনাম কাচকল আছে কাচকল চিনি পোৱা তৰকাৰ কল
অ খাইছো
তৰকাৰিকল সে বনাম তাৰপিছতে দালি বনাম তাৰপিছত চাত সেইয়াই আৰু কিবা কিবি কৈ বনাম
ইমান টাইম হয় বনোৱাই নাই যে কেতিয়া খাব দেৰিয় হৈ যাব চো নটা বাজিলেই
অ বনাম আৰু বেছি টাইম নালাগে বনাবলৈ বনাম আৰু খাম উম
ভাত খোৱা সদায় দেৰিয়ে হয় নেকি
সদায় দেৰি নহয় কেতিয়াবা দেৰি হয় কেতিয়াবা আলহী চালহী থাকিলে কেতিয়াবা দেৰি হয় আলহী নাথাকিলে কেতিয়াবা সোনকালেও হয় ভোক লাগিলে সোনকালে বনাও কেতিয়াবা ভোক নালাগিলে মানে দেৰি হয় আবেলি চাহ খোৱা হয় চাহ খাই দিলে মানে তেতিয়া দেৰিকে ভোক লাগে যে তেতিয়া দেৰিকে দেৰি হৈ যায় আৰু তেতিয়া
অ মোৰো কোনো টাইম েবল নাইে যেতিয়া তেতিয়া ৰাতিপুৱা শুই উঠাও খেলি মেলি হয় খোৱাও খেলি মেলি হয়
অ তুমি কিবা কৰি কৰা নেকি ডান্স চানস
মই মই এনেই ইমান ইন্টাৰেষ্ট নাই এইবোৰত
অ কি ভাল পোৱা তুমি
মই এই কেতিয়াবা এই পঢ়িয়ে ভাল লাগে মাজে মাজে উপন্যাসে পঢ়া যায়
অ অ তুমি ডান্স নকৰা
ডানস এনে আৰু ইমানো কৰা নহয় ভালকে নাজানো বুলি ক'লেও বেয়া নহয়
অ
ভাল নাপাওঁ বুলি কলেও বেয়া নহয়
আহ
দিয়ে
অ
বেলেগক চাইহে ভাল লাগে নিজে কৰি ভাল নালাগে
অ বেলেগৰ চাইো চাই চোৱাতোতো ভাল লাগে আৰু নিজে কৰিলে আজিকালিতো
আজিকালি কষ্ট এইবোৰত চব প্লেটফৰ্মতে কষ্ট কু্ত
অ কৰে ডান্স বোৰ বহুতে শিকে কৰে যে চবৰে এটা টা হেৰি থাকেই পঢ়াৰ উপৰিও ডান্স অ অ আহ
আগ্ৰহো নাছিলে সৰুৰ পৰা সেইটো কাৰণে শিকায় নহল ভাল পাও কিন্তু কৰা হে নহয়
আহ অ বাকী তোমাৰ এতিয়া আৰু ডান্স ডান্সটো নকৰা তাৰ পিছত বেলেগ গান চান ভাল পোৱা নেকি
গান ভাল পাও শুনিবৰ ভাল লাগে গান কিন্তু তেনেকে গোৱা নহয় আপুনি গান চান গায় নেকি
মই গান নাগাওঁ এনেই লোকৰবোৰ শুনি ভাল পাওঁ সৰুতে ইচ্ছা আছে আছিলে আৰু গান শিকিবলে তেতিয়া একো সুবিধা তেনেকুৱা নহল সুবিধা নোহোৱা কাৰণে শিকা নহল আৰু লোকৰ গান বোৰ এতিয়া কোনোবাই গাই দিলে মানে এবাৰ গাই দিলে পাৰিম পাৰিম যেন লাগে কিন্তু নোৱাৰো আৰু গালে মানে কিন্তু নহয় সুৰটো নাহে
অ কিমান টাইমত হোৱা হয় ৰাতি দেৰি হয় নেকি হোৱা
দেৰি নহয় নটা চাৰে নটা বজাত শুই যাওঁ আমি
অ আজিহে দেৰি হৈছে মানে বনোৱাৰ দেৰি কাৰণে
আজি বনোৱা দেই অ আজি আবেলি আলহী আহিছে ছিলে ওচৰৰে বৌ এজনী আহিছিলে আৰু ওচৰৰ মানুহ এজনী আহিছিলে তাহাঁতৰ লগত বহি কথা পাতা পাতি বহি বহুতেই হৈ গ'ল সেইটো কাৰণে আজি বনোৱা দেৰি হৈছে।
অ। বাকী উ, চবৰে ভালেই আৰু ঘৰত?
ঘৰত ভালেই, তোমালোকৰ ভালনে?
উম, আমাৰো ভালেই।
অ। বাকী,
বিহু কেনেকুৱা গল পিছে এবাৰ?
বিহু বিহু কেনেকুৱা গ'ল মানে বিহুৰ ওচত বিয়া আছিলে, বিয়াৰ কাৰণে বিহু ফাংচন চোৱা নহ'ল, বিয়ালৈ গ'লো। তাৰপিছত, তা বিহু ইয়াত ফাংচন খুব ভাল হ'ল বুলি কৈছে, কিন্তু চোৱা নহল।
অ, বিহু ঠিকে আৰু গল, আৰু ঘৰতে তেনেকে পৰিয়ালৰ মাজতে। তেনেকে ওলাই মেলি যোৱা নাই। চাবলে প্ৰগ্ৰাম চগ্ৰাম চোৱা। পোৱা নাই?
অ, প্ৰগ্ৰাম নাচালা? অ, আমাৰ আকৌ ওচৰৰ ওচ ওচৰতে আছিলে ফাংচন, ওচৰতে আছিলে, কিন্তু এতিয়া যে অকণমান দূৰৈত পাতিলে এবাৰ ওচৰত নোপাতিলে। তাৰপিছত সেইকাৰণে মানে আৰু বিয়াও আছিলে বিহুৰ ওচৰতে, বিয়া হ'ল আৰু সেই ফাংচনলৈ যোৱাই নহ'ল, বিয়ালেহে গলো, বিয়া বিয়ালৈ গ'লো, তাৰপিছত সেইদিনাই মানে শেষ আছিলে আৰু সেইটো কাৰণে। বিহু ফাংচন চোৱা নহল আৰু। বাকী বিহু ভালেই। গ'ল আৰু তাৰপিছত এইবোৰ পিঠা চিঠা বনালোঁ, খালোঁ, ফূৰ্তি কৰিলো। তাৰপিছত হুচৰি আহিলে, হুচৰি আহিলে অ, মই নিজে বনাও। তুমি বনাব জানানে?
অ, নাই, ভালকে নাজানো।
অ।
ঠিক আছে ন, হা, হা, হা, কি কৈছে ক
তোমালোকৰ তাত গেছৰ প্ৰব্লেম হৈছে
অ, চবতে হৈছে, ঠিক আছে হ'ব ন তেন্তে আ
অ অ ঠিক আছে হ'ব আকৌ কেতিয়া অ লগ পাম দেই ভাল লাগিলে কথা পাতি ঠিক আছে অ হ'ব হ'ব দিয়া
অ অ